দঅ
হেল্ল'
হেল্ল'
অ শুনিছো কোৱা
শুনিছানে
শুনিছো কোৱা অ শুনিছো শুনিছো ভাল ভাল তোমাৰ
অ মোৰো ভাল দিয়া কি কৰিছা
এ আছো ৰ'বা এনে শুই, তুমি কি কৰিছা?
মইও আছো ভাত পানী খালা
নাই নাই খোৱা নাই তুমি খালা
উম খালা মানে মই সন্ধিয়াতে ভাত খালো আৰু এতিয়া নাই খোৱা
আচ্ছা আচ্ছা বাকী কোৱা
উম ব্যস্ত আছা নিকি
নাই নাই ব্যস্ত নাই কোৱাচোন
হেৰি কি বুলি কয় তুমি মানে এটাৰ কিবা আলোচনা কৰিবলে ফোন কৰিলো।
উম, কোৱা।
সত্ৰ বুলিলে কি, কি বুজা তুমি।
আ-ম, সত্ৰ বু বুলিলেতো মই উম মানে। ভাবো যে, সত্ৰ হৈছে বৈষ্ণৱ ধৰ্ম তাৰপিছত শিক্ষা, সাহিত্য আৰু ক'ব গ'লে সংগীত নৃত্য আৰু সাংস্কৃতিৰ এক কেন্দ্ৰ অ' য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য মহা আ মাধৱদেৱে আ' অসমত সত্য সংস্কৃতিৰ বিকাশ ঘটাইছিল।
উম হয় হয় হয় একদম ঠিক কইছা অ সত্ৰৰ মূল উদ্দেশ্য কি বুলি ভাবা
মূল উদ্দেশ্য আ ভক্তি নৈতিক আৰু তাৰ পিছত শিক্ষা আ' আৰু ক'ব গ'লে। আ' সমাজত ঐক্য স্থাপন আৰু অসমীয়া সাংস্কৃতি সংৰক্ষণ কৰাই সত্ৰৰ মূল উদ্দেশ্য।
সত্ৰৰ আ' সাংস্কৃতি আৰম্ভণি কেনেকৈ হৈছিল বুলি ভাবা তুমি।
অ' প্ৰথমতে ক'ব গ'লে। শংকৰদেৱে এক শৰণ নাম ধ নাম ধৰ্ম প্ৰচাৰ কৰাৰ সময়ত যেতিয়া কৰিছিল তেতিয়া বিভিন্ন ঠাইত সত্ৰ প্ৰতিষ্ঠা কৰিছিল হা ত' ইয়াৰ জৰিয়তে ধৰ্মীয় শিক্ষাৰ লগতে সামাজিক আৰু সাংস্কৃতিক চেতনাও বিস্তাৰ লাভ কৰিছিল এনেদৰে আৰম্ভণি হৈছিল আৰু সত্ৰ সংস্কৃতিৰ
উম একদম ঠিক কৈছা সত্ৰত কি কি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়
অনুষ্ঠিত ক'ব গ'লে চব নামঘৰৰ নিচিনা সত্ৰ কব গ'লে নাম প্ৰসংগ বৰগীত
উম
ভাওনা তাৰপিছত অংকীয় নাট ধৰ্মীয় আলোচনা আৰু ক'ব গ'লে কিছুমান বহু উৎসৱ পাতে আৰু আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় বুলি মই ভাবো
উম সত্ৰ সংস্কৃতিয়ে অসমীয়া সমাজত কি প্ৰভাৱ পেলাইছে
সত্ৰ সংস্কৃতি অ কব গলে অ স সত্ৰ সংস্কৃতিয়ে অসমীয়া ভাষা তাৰপিছত সাহিত্য সংগীত আৰু নাট্য কলা তাৰ তাৰ উপৰি নৃত্য আৰু সামাজিক ঐক্য গঢ়ি তোলাত মানে বহুত ডাঙৰ এটা ভূমিকা পালন কৰিছে বুলি মই ভাবো
উম উম হুম একদম ঠিক কৈছা এ সত্ৰীয়া নৃত্যৰ বিষয়ে অলপ কোৱাচোন তুমি।
সত্ৰীয়া নৃত্যৰ কথা কব গলে। অ সত্ৰীয়া সংস্কৃতি মানে অ হেৰি সত্ৰীয়া নৃত্যই মানে সত্ৰৰ পৰম্পৰাৰ পৰা বিকশিত হোৱা এক অ শাস্ত্ৰীয় নৃত্য যোনটো আমাৰ অসমৰ এটা মূল নৃত্য বুলিয়ে ধৰিব
ই ভাৰতৰ স্বীকৃত শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম বুলি মই ভাবো। আৰু ই বিশ্ববিখ্যাতো হয়। সত্ৰীয়া নৃত্যটো
উম
সেইটোৱে
অ মোৰ বৰগীত বুলি মানে তুমি কি বুজাবা কি কবা
হা কি কলা
বৰগীত বুলিলে তুমি কি বুজাবা কি বুলি ক'বা বৰগীতক
অ বৰগীত বুলি ক'ব গলে বৰগীত হৈছে শংকৰদেৱ আৰু মাধৱদেৱে যোনটো ৰচনা কৰা ভক্তিমূলক গীতসমূহ। তাৰ পিছত যিবোৰ যোনবোৰ আজিও মানে সত্ৰ আৰু নামঘৰত এতিয়াও পৰিবেশন কৰা হয়। তুমিও শুনিছাই বৰগীত যিহেতু বেলেগ ধৰণেতো ক'ব নালাগে। ত' সেইটোৱে বুলি সেইটোৱে বৰগীত।
উম অ ভাওনা কিয় ইমান জনপ্ৰিয়
অ, ' ভাওনা কব গলে ধৰা ভাওনা হৈছে ধৰ্মীয় আৰু নৈতিক শিক শিক্ষা প্ৰদানৰ এক অভিনৱ নাট্য় ৰূপ য'ত সকলোৱে অ, ' মানে ভাওনা ভাওনাাতটো দেখি চাই সকলোৱে ইয়াত অংশগ্ৰহণ কৰে বেলেগ বেলেগ হেৰি ৰূপ লৈ পেলাই মানে কেৰেক্টাৰ লৈ আৰু ইয়াৰ জৰি়িয়তে মানুহে আনন্দৰ লগতে শিক্ষাও লাভ কৰে বুলি মই ভাবো।
উম, একদম ঠিক কৈছো আহ তুমি কোৱাচোন অসমৰ কোন কোন ঠাইত বিখ্যাত সত্ৰ আছে।
অ, ' ক'ব গ'লে অ, ' কব গ'লে বহুত কেইবাখন ঠাইতো আছে ধৰা উম, আৰু আউনিহাটি সত্ৰ তাৰপিছত কমলাবাৰী সত্ৰ আছে দক্ষিণপাট সত্ৰ আছে। আৰু বৰদ বৰদোৱা থানৰ বিষয়টো শুনি চাই। এইবোৰে বহুত বিখ্যাত এইকেইখন বহুত বিখ্যাত হয়। আৰু তাৰপৰি মাজুলীত গ'লেো তুমি সকলোবোৰ মানে সত্ৰবোৰ চাবলৈ পাবাই আৰু বৰপেটাতো আছে বহু কেইখনমান সত্ৰ
উম, অঁ, ' অ, 'বৰ্তমান সময়ত সত্ৰ সংস্কৃতিৰ গুৰুত্ব আছেনে?
অ, ' আছে আছে নিশ্চয় আছে বহুত আছে বুলি মই ভাবো ধৰা আহ সত্ৰ সংস্কৃতি আজিও অসমৰ ঐতিহাসিক অতি হা- হ মানে যোনবোৰ পুৰণি কালাৰ বস্তুবোৰ তাৰ উপৰি আধ্যয়াত্মিকতা আৰু সাংস্কৃতিক পৰিচয় জীয়াই ৰাখিছে বুলি মই ভাবো আৰু ক'ব গলে মানে উম, বৰ্তমান যোনবোৰ মানে
বৰ্তমান সময়ত মানে সত্ৰ সমূহে অলপ কিছুমান উ, সমস্যাও সন্মুখীন কৰিছে। ধৰা ইয়াৰ মানে কাৰণ আধুনিকতাৰ প্ৰভাৱ বহুত পৰিছে এতিয়াৰ যুগত তাৰো কৰি আৰ্থিক অসুবিধা আৰু নতুন প্ৰজন্মৰো কম আগ্ৰহ দেখা পোৱা গৈছে আমাৰ সত্ৰবোৰত হা আৰু
উম
কিছুমান ঠাইত বানপানী হয় আৰু নদী ভাঙনৰ দৰে মানে সমস্যাই মানে বহু সত্ৰক প্ৰভাৱিত কৰিছে সমস্যাও মানে সেইবাবে তেওঁলোকে সমস্যাৰ সন্মুখীন হব লগা হৈছে ত' এতিয়া চোৱা এই সমস্যাবোৰ যদি তেওঁলোকে সমাধান কৰিব বিচাৰে তো' চৰকাৰ হ'ওক সমাজ আৰু যুৱ প্ৰজন্মই মানে সকলোবোৰে একেলগে একেলগে মিলি, সত্ৰৰ সংৰক্ষনত আগবাঢ়ি আহিব লাগে বুলি মই ভাবো আৰু, যোনবোৰ আহ, আৰু কব গ'লে সাংস্কৃতিক অনুষ্ঠান, গৱেষণা, পৰ্যটন, আৰু জনসচেতনত, আহ, জনসচেতনত। উনতাত মানে বৃদ্ধি কৰিলেও যথেষ্ট উপকাৰ হ'ব বুলি মই ভাবো।
উম, আৰু সত্ৰ সাংস্কৃতিক কেৱল মানে ধৰ্মীয় ঐতিহাসিক নহয়, হা। ই, আমাৰ আত্ম আৰু গৌৰৱ, গৌৰৱৰ প্ৰতীক আমাৰ অসম খনৰ গৌৰৱৰ প্ৰতীক, আমাৰ ইয়াৰ সত্ৰত চ'ব বিলাক দেখা পোৱা যায় ন। এতিয়া চোৱা, তুমি মাজুলী গল, এতিয়া মাজুলী গলেও তুমি সত্ৰবিলাকত চোৱা, তাত মুখা আমাৰ ইয়াত মুখা মাজুলীততো খুব, মুখা আহ, বিখ্যাতটো মুখাৰ কাৰণে মাজুলী। বিখ্যাত, মৈঠ শিল্প, সেইবিলাকৰ কাৰণে আমাৰ এই অসমখনৰ মানে এ, এটা অ, কি বুলি কয়? বিখ্যাতৰ অলপ হেৰি হৈছে এ, বিশ্ব বিখ্যাত, আৰু তুমি সত্ৰ গৈছা নে নাই?
অ, মই অ, গৈছো আহ, মানে মাজুলীৰ যোনটো আউনি আতি সত্ৰ। আৰু কমলাবাৰী সত্ৰ ভ্ৰমণ, ভ্ৰমণ কৰিছিলো এবাৰ। তাত আহ, তাত পাতৰ পৰিৱেশ, শৃংখলা তাৰপৰি, ভকতৰ জীৱন ধাৰা। আৰু সাংস্কৃতিক অনুষ্ঠান দেখি, মোৰ বহুতে বেছি ভাল লাগিছিল আৰু। এবাৰ, বৰদোৱা থানলৈও গৈছিলো। আহ, তাত আধ্যাত্মিক পৰিৱেশ, আৰু নাম-প্ৰসংগ শুনি মানে মনতটো একেবাৰেই শান্ত হৈ গৈছিল। আৰু ক'ব গ'লে, সত্ৰ কেৱল ধৰ্মীয় স্থানেই নহয়। ই অসমৰ মানে পৰিচয় হয়, আৰু সংস্কৃতিৰ এক জীৱন্ত প্ৰতীক, বুলিয়েই ভাবো মই।
আৰু কোৱাচোন আমি সত, আমি সত্ৰ, সাংস্কৃতিক সংৰক্ষণ বাবে কি কৰিব পাৰো, ভিকচ
হা
আমি সত্ৰ সাংস্কৃতিক সংৰক্ষণৰ বাবে আমি কি কৰিব পাৰো?
সংৰক্ষণৰ বাবে, আমি আহ সত্ৰসমূহ ভ্ৰমণ কৰিব লাগে, তেতিয়া আমি তাৰ বিষয়ে জানিম। ইয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগে, আৰু নতুন প্ৰজন্ম প্ৰজন্মকো এইৰ বিষয়ে জনাব লাগে বুলি মই ভাবো, তেতিয়াহে সংৰক্ষনত সহায় হ'ব।
ঠিক আছে, ভাল লাগিল দেই আজি।
অ, অ,, মোৰো ভাল লাগিল দিয়া, ঠিক আছে।